উম হুম হুম হুম হুম।
হাঁহৰ মাঙ হাঁহৰ মাংসৰ কথা কলোঁ।
হাঁহৰ মাংস তুমি বনাব-বনাব জানানে?
নাই-নাই, মই বনাই পোৱা নাই বাৰু মিছা কলে কি হ'ব?
কোনে বনাব আৰু স্বামী?
হ, স্বামী বনাই বাৰু, তেও মানে বহুত ভাল পায় আৰু হাঁহ মাংসটো ভাল বনাই আৰু। মানে মাংস বনাই ভাল পায় আৰু বহুত।
তেওঁ?
উম, মাংস আনিলে তেৱে বনাই আৰু মাংস বনাই বহুত ভাল পায় আৰু।
অ'।
এনেও চাবাচোন ল'ৰাবোলে, ল'ৰাবোৰে মাংসটো বনাই বহুত ভাল পায়, বেছিভাগ ল'ৰাই।
আৰু দেখোন বেছি ভালো লাগে অ', খাবলে।
ভাল লাগে, কিবা এটা বেলেগ এটা সোৱাদ আহে ন সিহঁত হাত
অ', বেলেগ এটা সোৱাদ আহে ন? মানে ভাল লাগে ন ল'ৰাবোলে বনালে।
ভাল লাগে, আৰু মাংসটো এনেকুৱা বস্তু তুমি সকলোৰে হাতেৰে বেলেগ বেলেগ জুতি হয়।
অ', সকলোৰে হাতৰ সোৱাদ বিলাক বেলেগ বেলেগ ন? যিমানে একে মছলা দিয়া।
অ', সেই বেলেগ লাগিবই খাই তাৰমানে, এইটো মানে সঁচা কথা নেই?
উম তাকেইতো।
তুমি মাংসটো কেনেকুৱা খাই ভাল পোৱা মানে? মই, মই মানে বেছি মানে অলপ গ্ৰেৱী টাইপ খাই ভাল লাগে ন? বহুত পানীও হ'ব নালাগে, হয় হয় এ কি ক'লা?
সেনেকুৱা কথা, মানে মাংস লৈ কথা আৰু এতিয়া ব্ৰইলাৰ মাংসটো দিয়াচোন সেনেকৈ মানে মাংসলৈ কথা দিয়াচোন এতিয়া ব্ৰইলাৰ মাংসটো যদি বহুত পনিয়া আঞ্জা কৰে ভাল
মোৰ গাড়ীত পৰছে মোৰ। অ'। উম বাপুজি অ বেলকনিত, উম জেঠি এটা ৰবা।
অ জেঠি পৰিলেগে নেকি তোমাৰ?
মোৰ বহুত ভয় লাগে মানে, মই শুই আছিলো মোৰ গাৰুটোৰ কাষতে পৰি গৈছে।
অ মা হা হা, কি কোৱা হে? এইবোৰ বস্তু মোৰো ভয় লাগে। জেঠুটোতো বৰ লেতেৰা বস্তু মানে, একদম মানে ক নকবা আৰু।
ঘিণও লাগে ভয়ো লাগে মানে ইমান মানে বদমাছ এটো।
হয় দে মানে, কি যে হব নহয়। একো নহয় দিয়া। পানী চেতিয়াই দিবা অলপ সেই কৰিব লাগে বোলে, জেঠিটো বোলে, কেচুৱা বোলে অ।
অ তাকেইটো। উম উম।
উম চোৱা বোলে জেঠিটো। একো নহয় দিয়া আৰু কি আৰু আৰু কিছুমানে কয় জেঠি বোলে গাত পৰিলে- ভাল ভাল দিন আহিছে বোলে, সেনেকুৱাকে কয় দেখোন কিছুমানে। মানে আকৌ, এইবোৰ আৰু অন্ধবিশ্বাসে নে কি আৰু। কিয় তোমাক আৰু কিমান ভাল দিন লাগে? কিয় তোমাক আৰু কিমান ভাল দিন লাগে?
অ লাগে ৰ'বা ভালদিন কিমান লাগে। মানে লাগে আৰু পইচা লাগে মানুহক, ঘুৰিব ইচ্ছা যায় বহুত। সকলো ঠাই চাব ইচ্ছা যায়।
দিয়া আজিকালি আৰু পইচা পাতি নহলে মানে একোৱে নোহোৱা হৈছে জানানে? পইচাই মানে সকলোৱে মানে মানুহে, পইচাতে মানে সকলো বস্তু নিৰ্ভৰ। নিৰ্ভৰশীল আৰু, হয়নে?
এইটোৱেতো, পইচা নহ'লেতো একো কাম নাই তুমি- এ নালাগে মানুহে যিমান যি কক, মানুে যিমান কওক ন পইচাৰ লগত কথা নাই, কিন্ত চব পইচাৰ লগতে কথা।
একদম পইচাৰ লগতে কথা।
ভাল বস্তু খাব নোৱাৰা। মানে কি আৰু, আৰু পইচা নহলে চাবাচোন- আ মানুহে মানে কি তোমাক গুৰুত্বও নিদিয়ে।
অ নিদিয়ে নিদিয়ে, আৰু মানে কি জানানে? পইচা যদি সেই- মানে তোমাৰ পইচা পইচা যদি আৰু মানে ধৰা তোমাৰ নাথাকে ন? বাট বহুত সম্পৰ্কও তেনেকুৱাকৈ বেয়া হৈ যায় ন?
উম, সেইটো হয় বাৰু বহুতৰে হৈছে তেনেকুৱা।
উম। উম, সম্পৰ্ক বোৰৰো মানে তেনেকুৱা ভাঙি ভাঙি যায়। উম পইচাটোৱে মানে বহুত
অ।
অ তাকেইেতো, দিয়া আৰু একো নহয় দিয়া। মানুহে আৰু সৰু সৰু অলপ অলপ বস্তুতে মানে কি হয় সন্তুষ্ট হব জানিব লাগে, বুজি পাইছানে? ইমান বেছি আশা কৰিব নালাগে।
উ মানুহে কয় মানে পইচাটো লিজে মানে সকলোৰে হাতত নাহেও মানে এনেকৈ কয় আৰু। কিছুমানে চাবাচোন বহুত কষ্ট কৰিও মানে এইটো ফল নাপায়।
অ, কিয় বা তাকেই তো আৰু বেয়া লাগে ন?
উম উম।
তাকে আৰু মানে কি আৰু একো কষ্ট কৰিলে ফল পাব দিয়া। এদিন নাই এদিন অলপ ফল পাবে গম পাইছা। উম দেৰিও হ'ব পাৰে বুজি পাইছা নে? কিন্তু মানে পোৱাটো যে খ মানে খাটাং আৰু মানে সেই টোৱে আৰু ভগৱানে দেৰি কৰিব পাৰে কিন্তু
অঁ কোৱা?
সেইয়াই আৰু মানে ভগৱানে দেৰি কৰিব পাৰে কিন্তু মানে ধৰা তোমাৰ মানে একো এই নকৰে আৰু মানে তোমাৰ ধৰা এ কষ্ট এইটো অথলে যাব নিদিয়ে আৰু।
সেইটো হয় বাৰু।
উম।
দিয়া আৰু চাওঁ কি হয় জীৱনটো কোনফালে যায় গতি কৰে।
হিহিহি বাপৰে তুমি বহুত আজি টেনচন নেকি ঔ? তুমি মানে কথাবিলাক তেনেকুৱাকৈ কৈ আছা দেখোন। হেহেহে
তোমাৰ কঁপালে ৰবা তোমাৰ কেকৰ ব্যৱসায় আছে তোমাৰ যোগাসন শিকোৱা তোমাৰ কিহৰ চি ন্তা অ টকা পইচা তোমাৰ স্বামীয়েও চৰকাৰী চাকৰি কৰে তোমাৰ আৰু কি পইচা টেনচন অ।
কি কান্দিব আহা এইবোৰ তুমি হৈছে দিয়া। তুমি আৰু বাপৰে তুমি অকল যদি পইচা নাথাকে আৰু আমিনো কি।
তুমিতো ব্যৱসায় কৰা ন ব্যৱসায়ৰ দৰে পইচা নো ক'ত ব্যৱসায়
তুমিওতো ব্যৱসায় কৰি আছা ন।
ব্যৱসায় কৰিছো মই, মই কি ব্যৱসায় কৰিছো?
তুমিও কেকৰ ব্যৱসায় কৰিছা, তাৰপিছত তুমি যোগাসন শি কোৱা।
হয় বাৰু, একেই আৰু এইটো মোৰ নিজৰ চখৰ কাৰণে আৰু এইটো মোৰ হবি হয়।
চখৰ কাৰণে হলেও তুমি চবকে এনেই ধৰি দিয়া ন।
সেইটো হয় বাৰু এইটো মানুহে দিয়ে আৰু কিবা এটা মই দাবী নকৰো দেই দাবী নাই আৰু।
তুমি অলপ আগত ক'লা পাঁচশ লোৱা দেৰ হাজাৰ লোৱা
অঁ সেইটো আৰু কেকৰ দামটো এইটো সেইটো কষ্ট সেইটো কষ্ট অনুসৰি লোৱা যায় বাৰু দামটো মানে সেনেকুৱা নহয় যে এইটো তুমি যদি মোক কোৱা মোক কমাইয়ো দিওঁ বাৰু মানুহ চাই কমাইয়ো দিওঁ, তেনেকুৱা নহয় যে দিবই লাগিব।
বাপৰে বাপ ইমান আৰু দানী হলেও বেয়া দিয়া আৰু বিজনেচত, বুজিছা নাই?
সেইটো হয় বাৰু।
উম, বেছি দানী হলেওঁ বেয়া আৰু বিজনেচত।
বেয়া, বেয়া।
উম,
মই তোমাৰ ফটো বিলাক আপলোড কৰিম ৰ'বা সামাজিক মাধ্যমত তাকে অলপ চাই আছোঁ আৰু।
উম,
ফটোবিলাক দিয়াই হোৱা নাই ৰ'বা। কাৰ লগত কথা পাতি আছা পিছে?
এই জেঠিয়ে চাই আছোঁ ৰ'বা মই। ইমান উতপাত জেঠিকেইতা মোৰ বহুত ভয় লাগে।
আহিছে। কিনো কৰিব জেঠীটোৱে তোমাক তুমি ইমান ডাঙৰ মানুহজনীক জেঠীটোৱে থৰি খাই পেলাব পাৰিব।
ঘীণ লাগে মানে, বহুত ঘীণ লাগে।
আচ্ছা, আচ্ছা ঘীণ লাগে। অ'আচ্ছা ঘীণ লাগে তোমাৰ?
উম, এইবোৰ ক'ৰ পৰা বা জন্ম পাই মানে ক'ৰ পৰা আহে এইবোৰ।
হয় দে, ভগৱানে মানে এইবিলাককো জন্ম দিছে। এইবিলাকেনো কিনো কৰিব।
পোকাবোৰ খায় আৰু সেয়ে উম,
হয়নে?
কিছুমান নালাগিব লগা বস্তু ন, জেঠি হওঁক, মহ, মাখি ইঁহতক নো কিয়া জন্ম দিছে।
তাকেতো।
এ মহবোলা বস্তুতো ইমান অশান্তি দিয়ে।।
মহ তো কিয় জন্ম পাইছে জানা নে নাজানা তুমি মই তোমাক কও শুনা। যিখিনি কৈৱৰ্ত মানুহ আছে, যিখিনি মাছমৰীয়া মানুহ আছে
উম, উম।
সেই মাছমৰীয়া মানুহখিনি মানে, তোমাৰ এ কি হয় সিহঁতৰ মানে মাছ-মাছেই সিহঁতৰ মানে জীৱ-জীৱিকা ন' ত' মানে কি হয় সিহঁতে মানে টোপনিৰ পৰা উঠিব নোৱাৰে আন্ধাৰে-পোহৰে ৰাতি মাছ মাৰিব লাগে। সেইটো কাৰণে মানে ৰাতিপুৱা উঠিব নোৱাৰে হা, গতিকে আৰু ইহঁতে বম্ব মা দেৱতাক নে কোনোবা এটা দেৱতাক মানে বৰ খুজিছে মানে সিহঁতে তেখেতলোকৰ মানে সিহঁতে। বৰ খুজিবলে কৈছে আৰু যে ভগৱান আ, আমিতো মাছ মাৰিয়ে খাওঁ গতিকে আমি ৰাতিপুৱা সেনেকে উঠি দিনটো ৰাতিটো কষ্ট কৰোঁ কৰি পিনে আমি আ কৈ ৰাতিপুৱা উঠিব লাগে কিন্তু আমি উঠিবও নোৱাৰো মানে কিবা এটা সেনেকুৱা দিয়ক যাত তে আমি মানে ৰাতিপুৱা সাৰ পাওঁ আৰু কিবা এটা সেনেকুৱা হেই কৰিব দিছে তাৰপিছত এই মহটোৱে হেই কৰিছে মানে মহটো।
সঁচা নে এইটো?
তেতিয়া মহতো মানে মহৰ সৃষ্টি হ'ল তেনেকৈ তাৰ মানে মহটোৱে দিছে মানে যাতে টোপনি পাই এতিয়া মই ময়ে থাকি মই যেনেকে কাণত গুণগুনা থাকিব, ক'ত তুমি শুই থাকিবা অ যিমান মোবাইলত যিমান আমি এলাৰ্ম দি থওঁ তথাপিও সাৰ নাপাওঁ কেতিয়াবা কি ন্তু মহে যদি এটাই কাণত কুনকুনাই একেবাৰে আমি উঠো, হয় নে নহয়? এ মহতুৰ মানে তেনেকৈ সৃষ্টি হয় হৈছে। উম উম উম অ সশান্তি লাগে বিৰাট। সেইটোৱে আৰু মানে তেনেকৈ মহৰ আৱিষ্কাৰ হ'ল আৰু।
কিন্তু গম পোৱা নাছিলো বাৰু মই।
উম মই ক'লো দিয়া আজিৰ পৰা গম পালা নহয়।
তাকেইটো।
উম।
বাকী আৰু ৰাতিৰ কাৰণে মাংসয়ে বনাবা ন?
উম। মাংসই খাম ৰবা আজিলাাজ মাংসা খাম, মৃত্যুঞ্জয় মন্দিৰ যে আছে
হয়। লাষ্ট মানে?
মানে এতিয়া মাংস নাখাওঁ আৰু।
মানে বুজি পোৱা নাই কি?
মানে মহামৃত্যয়ুঞ্জয় মন্দিৰ যে আছে, চৰি চৰি নহয়। কি কৈ আছ, মই ফটো বিলাক চাই মানে সেইবিলাক কৈ আছো। মানে কালিৰ পৰা শাওন মাহ যে পবিত্ৰ শাওন মাহ।
অ কালিৰ পৰা শাওন মাহ লাগিব ন?
উম সেইটো কাৰণে যে মানে মাংস মানে নাখা বুলি ভাবিছো মাছ মাংস একো।
নাখালে আৰু ৰলেও খাব নোৱাৰা আজিয়ে খাব লাগিব আৰু।
উম উম অহ। অ আজিয়ে খাব লাগিব। সেইকাৰণে মানে সেই কৰিম আৰু ৰাতি কাম।
এই মনসা পূজা হয় যে, এ এইটো মাহতে হয় নেকি?
ঠাণ্ডা মাহত হয়, শাওন মাহ। শাওন মাহটো পৰিছে যে এতিয়া এতিয়া মানে দেউলীয়া বিলাকে কি কৰিব শাওন মাহটো পালিব। চেণ্ডেল নিপিন্দে তেওঁলোকে।
অ মানে পালে মানে অ পালে মানে হে কৰে আৰু পোৰা ভৱিষ্ খাই নেকি মানে সেই মাহটো।
উম।
একো মানে বেয়া বস্তু সেৱন কৰিব নোৱাৰে ন?
নোৱাৰে নোৱাৰে নোৱাৰে। সেইটো আৰু নিজৰ ওপৰত কথা ন ভগৱানৰ প্ৰতি কিমান ভ তি হয় নে নহয়, ওপৰতো চব কিছুমানে তেওঁ কৰে দিয়াচোন এতিয়া তেওঁলোকৰ গাত ভগৱানৰ সে হ'ব নহয়। ভগৱান আভিভাৱ হব সিহঁতৰ দেহত এমাহ পিছ ছত এতিয়াৰ পৰা অলপ অলপ লাগে দেখা পায় তেওঁলোকে চাই আ মায়াকে ভগৱান, দেউ কৰো কৰো কাৰণ মই সৰুৰ পৰাই সেই পূজাখন দেখি আহিছো। অ তো মানে হয় আছে, মই দেখিছো ন